অ', ক'
ক'ত, ভালে আছা?
অ', ভালে আছোঁ, তুমি কেনেকে আছা? আৰু খানা, ভাত-চাত খালানে? অ', মইয়ো খাই বৰ্তমান বহি আছো, এতিয়া আৰু তোমাৰ-তোমাৰ গাঁৱৰ খবৰ খাতি ভালনে?
উম ভালে, তোমাৰ?
বাৰু মোৰো ঠিকে চলি আছো। এনে ফুৰি আছো আৰু। আৰু বতৰটো কেনেকা আছে তোমাৰ চাইডে?
ধুনীয়া মোৰ
অ', গৰম আছে নেকি?
অ', মানে একদম থাকিব পৰা নাই গৰমত। এই লাইটটো আপ-ডাউন মাৰি আছে।
অ', আ খাব লৈছিলো লাইটটো এনেকাই আৰু ডাৱৰীয়া বতৰ কৰিলে সেনেকাই হয়। উম, গৰ্লফ্ৰেণ্ড-চাৰ্লফ্ৰেণ্ড আছে না নাই? গৰ্লফ্ৰেণ্ড আ আছে নে নাই?
নাই এইবিলাক নাই। বাকী গাঁৱৰ খবৰ খাতি ভালেই?
অ', অ', এতিয়া গাঁৱত কিবা, ঠিকে আছে চলি আছে।
তাকে
বতাই লৈ গ'ল। আৰু কোৱা। অ', ভাবিছ ছিলো এতিয়া চাওঁ কি হয়।
ত' তাকেই মানে ওলালে ভালেই আছিল ন গোটেই খিনি। তাকেই ভাবিছো যাওঁ বুলি এতিয়া মানে ঘৰত আছো ন, অলপ ভাল লগা নাই থাকি। ক'ৰবাত যাওঁ যাওঁ লাগি আছে।
অ', হয়। মোকোতো যাওঁ যাওঁ লাগিছিলে এতিয়া
সেইটোকে মানে অলপ ফুৰিব গ'লে অলপ ভাল লাগে ন।
কথাই নোলাই মূখৰ পৰা
তাকে বাকী কোৱা আৰু।
হেল্ল'।
হেল্ল'। হেল্ল'।
অ', আৰু
আৰু বাকী কিবা বিজনেচ এটা কৰিম বুলি কৈছিলা যে?
উম, তাকে ভাবিছিলো কি তুমিও মানে পাৰ্টনাৰশ্বিপত কৰিবা নেকি বিজনেছ?
কৰিলো হয় বাৰু এতিয়া। তাকে এনেই কি, কি খুলিম বুলি ভাবিছা?
এনে ভাবিছিলো এনে হ'টেল-চ'টেল, ৰেষ্টুৰেণ্ট
অ', তাকে এনে খুলিলে ভালে আছে ন
এনেকুৱাই ভাবিছিলো আৰু কৰিলে ঠিকে আছিলে দুজনে মিলি কৰিব পাৰিলাহেঁতেন।
অ', তাকে মানে এতিয়া অ', কি কয় লগৰ আৰু দুজনতো নহ'ব ন! আৰু তিনিজন মান হ'লে ভালেই আছিলে, পাঁচজন মিলি
যিমানজন হয়, ছয়জন লকে ভাল, ভাল।
তুমি এনেই বনোৱা কৰা জানানে নাজানা?
এনেতো, বনাব জানোঁ আৰু।
এতিয়া বনাব জানা যদি একো হেৰি নাই বাৰু, ময়ো মানে অলপ, চলপ জানোঁ।
অ', অ', ঠিক আছে, জানা যদি, জানিলে দুই, তিনিজনে বনাব পাৰিলেতো ভা ভালে আছে না, দুই, তিনিজনে চলৰ্ভ কৰিব লাগে।
কিবা এটা কৰি খাব লাগিব ন এনেকে থাকিলেও যিহেতু ল'ৰা মানুহ আমি
সেইটো হয়, এতিয়াটো ক-কৰি খাবই লাগিব।
উম।
নাখালেতো কোনো নিদিয়ে ঘৰত আহি। ভগবানেয়ো নিদিয়ে।
এতিয়া কি কয়, কেতিয়া মানে অপেনিং কৰিম বুলি ভাৱিছা? হেল্ল'।
উম, কোৱাচোন।
কেতিয়া অপেনিং কৰিম বুলি ভাৱিছা?
অপেনিং এতিয়া এইটো ভাৱিছো যেনকে এইটোতো জুন চলি আছে ন, জুন, জুলাই, আগষ্ট। একমাহ আৰু গেপিং থাকিব মাজত।
অ', তে ঠিক ঠিক আছে বাৰু একো নাই মানে, এতিয়া জলদিবাজি কৰি লাভ নাই ন, কিবা এটা বস্তু কৰিব আৰামছে কৰিব লাগে।
অ', সেইটো এতিয়া দোকান খুলিলে অকন চেণ্টাৰ-টেনটাৰ চাব লাগে ন, অকন ভাল। জাগা-লোকেচন, চাই কিনে এতিয়া দোকান দোকান এটা কিৰানত ল'ব লাগিব, কিৰায়াত ল'ব লাগিব, তাৰ কাৰণে শ্বেট হ'ব লাগিব, অকন টকা-পাতি কৰিব লাগিব আৰু বিচাৰিব লাগিব।
তাকে হ'লে ক'বা, ময়ো বাৰু অলপ কিবা সহায় কৰি দিম।
কওক।
তাকে মানে কিমান মান লাগিব মানে ফাৰ্ষ্ট মেনেজ কৰিব এইয়া খৰচাটো?
কৰিবলৈ এতিয়া ত তোমাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া তুমি কিমান কৰিব পাৰা।
নাই, এতিয়া চোৱা, এতিয়া এতিয়া কি কয় মোৰটো মানে ইমান ভালকৈ না মানে তুমি যিহেতু ভাৱিছা, মই তোমালোকক অলপ চাথ দি দিলোঁ হয়, সেইটো কাৰণে কৈছোঁ।
উঁ, নাই, নাই কৰিবা দশ-বিশ হাজাৰ মতলব বিশ হাজাৰ টকা এটা কৰিলে, তুমি বিশ হাজাৰ কৰিলে মই
এতিয়া, তাকে এতিয়া কিবা এটা কৰিব হ'লে ডাইৰেক্টটো আমিও ওপৰত উঠিব নোৱাৰোঁ ন, লাহেকে
লাহেকে উঠিব লাগিব এতিয়া।
একো নাই, এনেকে মানে কি কয় ইমান হেৰি কৰিব নালাগে, থতমত কৰিব নালাগে, আৰামছে কিবা ভাৱি কৰিব লাগে।
সেইটোতো
তাকে খৰধৰ কৰি ত' একো লাভ নাই ন।
খৰধৰ কৰি ফাইদাই নাই।
উম, তাকেই মোৰ লগৰ এটা জানেই বাৰু বনোৱা কৰা, সেইটো টেনশ্যন ল'ব নালাগে।
উম, জানি টো ভালেই, তাকো লৈ আহিবা লগতে।
বে বেছি লগা হ'লে বাৰু ৰাখিব লাগিব ন এতিয়া।
উম, সেইটো হিন্দুটো তোৰ সেইটো ক'।
এতিয়া আ আমি যোনটো আমি হেৰি কৰিব নোৱাৰিম, এইটোতো মানুহ ৰাখিবই লাগিব নহ'লে এনেকৈতো নহ'ব ন, এতিয়া কাষ্টমাৰ ৰখি থাকে আমাৰ কাৰণে ত' সেইটো ভাল নহ'ব।
সেইটো ভাল নহয়, এতিয়া নতুন নতুনত মতলব আমি ডুবি যাম। এইটো কাৰণে অকল ফষ্টটোত এটা থ'ব লাগিব। তেতিয়াহে গৈ আগবাঢ়িব পাৰিম।
অ', তাকে, এতিয়া কাষ্টমাৰটো তাকে এতিয়া কাষ্টমাৰটো আহি ৰখি থাকিব ভাল নাপায় ন সিহঁতে কিবা এটা এতিয়া আশা থাকে আহে ইয়াতে পাম বুলি এতিয়া সিহঁতক যদি আমি ৰখাই থাকো সিহঁতৰো ভাল নালাগে
উম আমাক বেয়া লাগিব
আমাৰতো বেয়া হৈ যাব।
উম কাষ্টমাৰ বেয়া হৈ যাব।
পৰিমানৰ ভাল
উম এইটোয়ে এতিয়া
এতিয়া চোৱা এতিয়া আমি কিবা এটা কৰিব গ'লে লাভটো লাভ লোকচানটো থাকই নে কি।
হয় এইটো দো হয় প্ৰথমতে লাভটো চাব নালাগে প্ৰথমতে আমি গ্ৰাহক আনিব লাগিব না, অকমান কাষ্টমাৰ বনোৱাৰ পিছত আৰু লাহে ধীৰেকে কৰি গলো একো নাই।
এতিয়া আমি কি কয় ভালকৈ মানে হেৰি কৰিব লাগিব অলপ ধ্যানটো দিব লাগিব তাতে।
উম, সেইটো
এতিয়া আমি আমাৰতো চালেতো নহ'ব ন! এতিয়া কাষ্টমাৰ আহিব যিহেতু বনোৱা কৰা অলপ আমি ভাল কৰিব লাগিব।
অ', কাষ্টমাৰকো দিব লাগিব।
বিনা টেষ্টৰ তেন্তে পইচা দি কিবা বস্তুকিনি থৰি খাব।
অ'
উম, লগতে আমাৰ চব সেইটো হয়।
এতিয়াটো আমাৰ তাতেটো এটাই কাষ্টমাৰ নাহে নহয়, আৰু বাৰু এটা কাষ্টমাৰটো আমাৰ আহি পৰা নাই এতিয়া ভাল পালেটো এই কাষ্টমাৰটো আমাৰ পাৰমানেণ্ট কাষ্টমাৰ বনিব ইয়াত ভাল বনাই বা যাওঁ ইয়াতে
সেইটোও হয়।
সেই এনেকুৱা নিচিনা কথা আহে।
উম, সেইটো হয়। ভাত-চাত খালা নে?
উম খালো, তুমি?
মইয়ো কালিৰ পৰা ভোক লাগিছে সঁচাকে।
অ', বাকী এতিয়া জ-কিবা জব চব কৰি আছা নে, নে এনে কিবা কৰি আছা।
নাই, এনেই আৰু জব চবটো কৰা নাই, এনেই ফুৰিব আহিছিলো অলপ বাহিৰত।
অ', তাকে, এতিয়াতো ফুৰি কৰি থাকিলেতো নহ'ব ন ইমান। অলপ কিবা এটাতো কৰিব লাগিব, তাকে, আমাৰ মানে ইয়াতে কি এতিয়া চব মানুহে মানে এইয়া খানা চানা বনাব নাজানে, নহয় জানো, তুমি যদি জানা ত' ঠিকেই আছে
উম, সেইটোয়ে আৰু ইমানো নহয় অলপ চলপ জানো আৰু। অকমান এক্সপ্ৰেচন আছে আৰু সেইটো মতে আমি তাত কৰিব পাৰোঁ বুলিয়ে নিজে নিজৰ ওপৰত অকণ কনফিডেঞ্চ আছে আৰু। সেইটো কাৰণে মানে লগৰ বিচাৰি ফুৰি আছোঁ, পাৰ্টনাৰ, যোনটো মতলব ফ্ৰেছ পাৰ্টনাৰ।
অ', সেইটোৱে।
এজন ভাল, উম, সেইটো হয়।
তাকে
তাকেই ভাৱিছো, এতিয়া কি হয়। আৰু কেতিয়াবা ফিৰি-চিৰি থাকিলে ফুৰিব যাওঁ না লগতে।
অ' অ' বাকী এতিয়া গৰম দি আছে ব'লা অৰুণাচলৰ ফালে যাওঁ। অল, অ', অলপ ফুৰি আহোগে এনেই।
ব'লা ফেব্ৰুৱাৰী মাহত যাওঁ এতিয়া সময় আছে নাই এতিয়াতো চিজনটো
উম, সেইটো হয় বাৰু মানে এত একদম ঘৰত থাকি কিবা ব'ৰ লাগি গৈছে।
ব'ৰ লাগিছে তোৰ হাততেটো টকা থাকিব লাগিব খত
সেই সেইটোতো হয় বাৰু, এতিয়া প্ৰব্লেমটোতা সেইটোতে আমাৰ।
উম। তাকে এতিয়া আমি ঘূৰা-ফুৰা অকণ কম কৰি বিজনেচ ফালে অকণ লাইনটো চেট লগালে। লাষ্টত গৈ কিনে অকণ ফুৰা, ঘূৰা-ফুৰা কৰিব পাৰোঁ।
অ', অ', মানে কি এটা কাম কৰা আমি ঘূৰি ফুৰি আহি এইটো অপেনিং কৰি দিওঁ নেকি বিজনেছটো?
অ', সেনেকেই এতিয়া এতিয়া সময় আছে। আমি তাকে ভাবো এতিয়া কোনদিনাখন একেবাৰে ওলাই যাম।
অ', অ', অ'।
অকন ঘূৰি-ফুৰি আহো বাৰু। এনে তেনে কিহত যাম নিজৰ নিজৰ গাড়ী লৈ?
তাকে বাইকত গ'লে অলপ ভালো লাগিব নেকি?
ৰাইডত ওলালে অকণ
উম, এনেটো বাৰু তোমাৰ ছোৱালী, ছোৱালী কোনটো নাযায় না ছোৱা
নাই, এই ছোৱালীকেইটাৰ চক্কৰত নাথাকো নহয়।
এতিয়া মানে আমি যদি এতিয়া আমিতো কি কয় ল'ৰাখিনি বাৰু বাইকে চাইকে গ'লে একো টেন চন নাই নেকি?
উম, ছোৱালীক নিলে অসুবিধা হ'ব থাকা, খোৱা।
উম, সেইটো আমাৰো মানে কম্ফৰটেবল নালাগিব না কি ছোৱালীবিলাকৰ লগত। এতিয়া আমাৰ ল'ৰাবিলাকটো কি জবৰ জং।
অ', আমি এইটো নতুন জেগাত যাম অকণ অসুবিধা হ'ব।
উম।
উম। আৰু কোৱা।
বাকী মানে তাকে এতিয়া কি কয় এনে তোমাৰ লগৰ কেইটামান ওলাব গ'লে?
উম, পবন, পবন কুলি আৰু বেছিম উম।
হেল্ল'।
উম, কোৱাচোন মানে মানে চাইডত এজনী লগৰ আছ ছিলে না তাক মই কিবা কৈ আছিলোঁ।
অ', তাকে, মানে তোমাৰ লগৰ কেইজনমান ওলাব?
হা, লগৰ আছে দুই, তিনজন।
কি মা এতিয়া কি কয়, অলপ বেছি হ'লে ভাল লাগিব ন' গৈ।